হেল্ল'
হেল্ল'
অ' কি খবৰ
ভাল তোমাৰ কি খবৰ?
অ' মোৰো ভালে কি কৰিছ?
মই এনে আছোঁ
উম ভাত খালি
নাই এতিয়া চাহ খাই বহি আছোঁ।
অ' উম তুমি তুমি ক'ব নালাগে দে তই ক'লে
আচ্ছা
উউম সেই কি কয় অ' মই নাই খোৱা আৰু মোৰ দেৰি হৈছে মোৰ বনাই আছে ভাত অ' আৰু সেই এতিয়াতো দুইমাহ ছুটি ন ফুৰিব যাব
হেল্ল', হেল্ল'
শুনিছ
আৱাজ কাটিছে
আচ্ছা হয় নেকি
হেল্ল'? অ' ক'।
অ' কি কয়? তহঁতৰ ভেকে
হা? হেল্ল'
হেল্ল'
নেটৱৰ্ক বেয়া।
হা- হা খেক উম। শুনা পাইছা শুনা পাইছ?
পাইছোঁ বাত ভইচটো কাটি আছে
ইয়ে ৰাম হা।
হেল্ল'?
অ' হেল্ল'
নেটৱৰ্ক বেয়া
এতিয়াও শুনা নাই একো? শুনা নাই
বাকী ক'?
অ'।
হেল্ল'- হেল্ল'?
হেল্ল'
হেল্ল'?
কাটি দে ফোনটো । আকৌ কৰ।
হেল্ল'।